শুনা পাইছা নে মাত
অঁ শুনা পাই আছো
অ কি কৰি আছে ভাত খালে
অঁ হেল্ল'
বাকী কত এতিয়া ঘৰতে
আহ ঘৰতে আছো ৰ এনেই বহি আছো আচত ন
অঁ অঁ বলা গুৱাহাটী বত দি
এ খানাপাৰাত গলো গুৱাহাটী
খানাপাৰাৰ খানাপাৰাত কি আম কেছলে
এ কিবা আৰু পাঁচনিলা কাম আছিল
অ আচ্ছা আচ্ছা খান বাৰ লাগ দিছে
অ খানাপাৰাত গলো
বেলেগ কত নল
বেলেগ নাই লগ কতো আৰু
আছে মাজে মাজে আকৌ যাই থাকা কবাত
অঁ মাজে মাজে খানাপাৰাত য বেল টলাত যাও যাই ন অ মাজে মাজে কাম থাকিলেই
দূৰত যোৱা নাই কতো
দৰিতাগিন শিলাংকল'
শ্বিলং বাহ শ্বিলং গলে ন পূৰা গৈছিলে আমাৰ দেশে
ফুৰিব গলো একবাৰ
অ দেক
শ্ৰীলংখান
গোতাজিতাম গৈছিলা নেকি একদিন যায়
আহ
একদিনতে গোটাইছিলো গ বত আছাৰতে ৰাতি সেইদিনা আছে
এ থাকিলো সাতদিন পাঁচদিন মান
হয়
এই পুৰা থান্তা
কেতিয়া গৈছিলি
নেক্স মাহত
মানে এই যাম আৰু পিছ
অ
ঠিকে আছে
অ
তাকেই ত ক'ত
মই এতিয়া আছো চাংচাৰি বৰকা
অঁ এতিয়া ক
থম মানে হে তাতে কোম্পানী এটা খুলচি তাকে অলপ চাবা আহিল ত এই বোৰখা নতুনকে প্লাষ্টিক কোম্পানী গৈছে বৰিয়া একদম একদম খুব ডাঙাৰ কোম্পানী আৰু একদম বঢ়িয়া এৰিয়া আৰু
অ
চোনকে খোলিছে কোম্পানীটো
কিহৰ কোম্পানী
এতে মানে প্লাষ্টিকৰ বেয়া বটল গিলে লয় লৈ পেলাই মানে এই ডেম্পোৰ পাই চব বাৰ কথা নৰ্থ ইষ্ট প্লাষ্টিক বোৰ মানে বেয়া বতল বিলাক জমা কৰে না বিলাকত তাৰ পৰা বটাল গিলা আনে আনি পেলাই বটাল গিলাতে মেচিনত পুৰা কাটি পেলাই পানী দি ধুই চুই একদম চাফা কৰি সৰু সৰু টুকুৰা বনোৱা হয় সেই টুকৰেদি মানে আকৌ সেই আৰু নতুন বটল বনাব আকৌ
উম ঠিকে আছে
টো নব নাও এইটো কোম্পানীত যা প্ৰক্ৰিয়াতটো বনাও ইয়াত তাৰ পৰা ইয়াৰ পৰা আকৌ বেলেগ কোম্পানীত দিবো যু যি বটাল বনওে পানী বটল বনোৱা ঠাণ্ডাৰ বটল বনোৱাৰ যোনে যি বনাই আৰু
উম
সে আৰু
বাকী সেইত তিয়া দিউতি কৰি আছা।
নাই দিউ- টি কৰা নাই মই ডিউটি নকৰো মই এনে চাব ব আহিলো বস্তুতো কেনেকুৱা চাব আহিলো এনেই সকলো তুনকে খুলিছে কি কোম্পানী একবাৰ চাও।
অ থাকবি না যাবি।
এ যাম আৰু অলপ দেৰিকে ক'ত থাকবি ইয়াতে কোম্পানীত তাতে আমাৰ তে অসমত নাই নাই এনেকুৱা কোম্পানী বেছি এটা আছে নলবাৰীত এটা আছে। কিন্তু এইটো ডাঙৰ আৰু এইটো ডাঙৰ কোম্পানী নলবাৰ- ডাঙৰ ওপৰতো
অ
তাকে এনে ভালে উৰচি আৰু বতল ছতল হে বেয়া বতল গিলা বায়ি চালো গোটেই খিনি
অ
এনেকুৱা আৰু ৰ এ জাগিৰোতে থাকা কাম মাজে মাজে
অ জাগিৰোত যাও এই তাইদি পেপাৰ মেলটো খুলিছে যি পেপাৰ মেল এইটো চেনী নেকি হেৰি কোম্পানী
চেৰি চেমি কণ্ডক্টৰ
চেনী কণ্ডাক্টৰ নেকি।
পেপাৰ মিলৰ কোম্পানীটো জাগাত খুলিছে।
অ জতি গলচি চাব গলে বম দাম লব তাই এনেই সুমাই আহিলে গটা বাত কৰি শেষ কৰিব নোৱাৰি।
আ
এইটো ভৱনটো নিজৰ ফালৰ পৰা বনোৱা কোম্পানী।
অ এই মস্তো ডাঙা ত ঘূৰি ৰা কৰিব না কিন্তু কোমল অ
অ
এনাকে বা ঘূৰি শেষ কৰিব নোৱাৰি। বনা হোৱা নাই বাৰু।
বনাই হোৱা নাই টাইম লাগিব।
টাইম লাগিব। এ নগাঁৱত যাওঁতে সোমে আহিছি লো একবাৰ কালি।
উম।
নগাঁৱত যাওঁতে।
তাকেই দিওঁ মই আৰু বিচাই আচু ৰ কাম চাম পালি ভাল আছিল।
আহ।
ছোৱালী -তোৱালি লোৱা নাই এতিয়াক লাগি।
নাই -নাই দেৰি আছে দেৰি আছে।
কিছুমান ছোৱালী লৈ আছে কণ্টেক্ট ছোৱালীত লৈ আছে। মালটোলি
অহ।
এ তাৰি তকে লৈ আছে। সোমাই দি আছে আধা- আধা বনাৱক, আধা। এইটো বনোৱা হৈছিয়ে প্ৰায়। ছেভেণ্টি পাৰ্চেণ্ট হৈছেগে আ।
অ।
উম আৰু অলপমান কাম আছে।
এ এনেকা কৰিলি আৰু পোৰা ছোৱালী থাকব আৰু।
ছোৱালী থাকব আৰু অ
ততিয়া চাওঁ মাথা মাৰ অলপ। মান।
তাতে মাথা মাৰি আছোঁ ত অলপ লাইন চাইন লাগি থাকিলে ভাল হয় । তাতে চিনাকি আছে নেকি তোৰ।
চিনাকি আছিল এটা।
এইটো মো লগত অলপ চিনাকি কৰি দিবিচোন ন তই ফাৰ্ষ্ট কথা পাতি চাবি। কোম্পানীত লগত তেনেকুৱা চেনেল আছে নেকি। মন ফোনটো কৰিবিচোন অলপ মানে চেনেল লগাব। পাৰে নেকি। মানে এতিয়া মানে চিনাকি মানুহ। নহয় সোমাই আছে এতিয়া ডাইৰেক্ট লৱা নাই না গভৰমেণ্টে যিহেতু গভৰমেণ্টেৰ আন্দাৰ কোম্পানী। পৰীক্ষা-চৰীক্ষা হৈ গলে সেনেকে চলি ল'ব এতিয়া গৰম প
অঁ।
হেল্ল'
বাকী তেতিয়াই মাথা মাৰ। তেতিয়াই ছোৱালী টোৱালি চাওঁ অলপমান। লোৱা মৰ কথা পাতিম কালি মৰ্ণিঙত গম পাইছ না?
গম পাইছোঁ, গম পাইছোঁ। অ গ্ৰাছ
গ্ৰাছলেণ্ড গেছো।
গ্ৰাছলেণ্ড মানে গ্ৰাছলেণ্ড ক'ত? বগামাটিৰ ফালে গ্ৰাছলেণ্ড যাই পাইছা?
আহঁ
হয়।
এ এদিনা খন যাইছোৱে। দুইদিনমান হ'ল।
এ সচা গেছা নেকি? কোনফালদি গেছা?
এইফালদি
এইফালদি এই এনাই ঘৰতো যাৱা নাই গ্ৰাছলেণ্ডটোত মক শোন গছ মত কোন ফালি যায়।
কোন ফালে দি বা?
গ্ৰাছলেণ্ড যাই আমি বাঙালী পাৰৰ যিটো চকটো চাৰিআলিটো বাঙালী পাৰা চকটো চাৰিআলি নাই।
অ আছে, আছে।
পাহলি বগামাটি গেলি আমি চাৰিআলিটোৰ পৰা কোনফালে যাওঁ?
আমি বগামাটি গলে আমি চিধে যাওঁ।
চিধে যাও ন? বাছষ্টেণ্ডটোৰ পৰা লৈ চিধা আৰু গ্ৰাছলেণ্ড মানে চকটোৰ পৰা চিধাই যায়। তেতিয়া অলপমান যায় কি একছ মিটাৰ মান যায় কি লেফ্ট চাইডে এটা ৰাস্তা ঘুমাই গৈছে গাঁৱত দেখি
অঁ।
এই সিফাল দি নহয় গাওঁৰ মাজ মাজে-মাজে মোটামুটি পাঁচ কিলোমিটাৰ, ছয় কিলোমিটাৰ মান যাবা লাগে।
অঁ।
গাই পেলাই একদম লাষ্ট তাতে গ্ৰাছলেণ্ড।
অ।
তাতে গেছলো। এইবাৰ হেৰি বংগীলা গ্ৰাছলেণ্ডৰ এই বন গিলা গজা নাই ভালকে।
উম, এই বৰষুণ দিলে গজিব আৰু তাৰ আগত খুন দিলে একজাক বৰষুণ য পৰি যায় পুৰ ৰমৰমীয়া বৰষুণ---।
বৰষুণ কত দিছে? নাইফ বৰষুণ দিলে পাঁচ মিনিট দি এতিয়া আকৌ নাহ হৈ গ' দেখোন। অত বৰষুণ দিব আই।
তই নগাঁওত যাই পাইছা'নে নাই ।
নৰ মই এই সৰুতে একবাৰ গৈছিলো।
আপাৰ আসাম।
আপাৰ আছাম বুলি আতে তিনিচুকীয়াত গৈছিলো। এ চাৰি মাহ মান আগত আৰু নগাঁওত--। মই সৰুতে একবাৰ গৈছিলো নগাঁওত। নগাঁও, কাজিৰঙা।
আহ মই মাজত যাই থাকো খুত যাই থাকো।
নগাঁওত নাগা গিলা ভালে।
মই সপ্তাহত এদিন যাওঁৱে নগাঁও।
নগাঁওত এনে কি আছে চাবা লাগা জেগা ।
এয়া নগাঁৱত আছে আপোনাৰ এইটো এই শংকৰদেৱৰ জন্মত হেৰি।
উম।
এতি মন্দিৰত মান। অ। ত মানুহেৰে যায় থাক। মইয় যাওঁ কেতিয়াবা। সপ্তাহত মই দুইদিন যাৱাই আৰু---। হেল্ল'।
দুদিনকে যায় নেকি।
উম।
এমান ভাল পায় নেকি নগাঁওতে?
উ আহঁতে আকৌ যগিৰোদ খেত সুমাই আহো কোম্পানীটো?
সপ্তাহত দুুনি কে।
উঁ।
হেই কি কথা হ তোৰহে কোম্পানী জানো সদায় সদায়---।
এইব নাই তাৰমানে ভাল লাগে না বস্তু দিলে বঢ়িয়া লাগে চাই ভাল লাগে সেইকাৰণে মাৰ সোমাই হ' আৰু। বালিয় যিব না?
অ।
ইমান টাইম নাচা ব আৰু কিবা কালত---। চাই পেলাই গুচি আহাব আৰু---।
অহ অহ। ঠিকে আছে। বাকী আৰু কি ক'ম আৰু হেৰি কি বুলি কয়---। তই বাহটা চাৰিআলি চিনি পাল নে নাপাৱ
বটা চালি পাওঁ
বটা চাৰিআলিৰ তোৰ এই ইফালে উম এই কামৰূপ পলজেক্ট্ৰিক খানৰ কাষত যি ৰবৰ বাগান এখন আছে চিনি পা
আহঁ
অ তাতো যাই পাইছে নেকি?
যাই পাইছো।
তাতে তোৰ ৰবৰ বাগানৰ যোন গিলাক গাছ আছে। এই গাছ গিলাও পাই, মানে ৰবতটো কেতিয়াই কোনখিনি টাইমত ওলাব কোনটো চিজনত ওলাব
এইটো বাৰিষা টাইমত ওলাব।
বাৰিষা মানে ইটো বাৰিষা টাইম নেকি?
অতিল ব আৰু আৰু
অ মানে বৰষুণ পৰিলে কয় গছ মানে সেই আৰু গছডাল মানে ভালকে গছিলি সেই লব ঘৰ ৰ সেই বস্তু টোওৱে আৰু আঠটা আঠটো
অঁ
অ এই সেই ৰবৰৰ আঠটো মানে অলপ লাগে ৰমোক সেইকাৰণে মোক
আহিবি মই দি দিম মানুহ মই কথা পাতি বোলে
চিনাকি চিনাকি ডৰশ দ বাৰু মই গেলি তোক কণ্টেক কৰিব লাগিব। এনেহ মই চিনি পাওঁ আৰু কিন্তু টো সেনেকাই যাৱা হ নাই আৰু যাৱ নাই, জাগাতটো চিনিব ভাল চিনি পাওঁ যাবা হোৱা নাই এ
অঁ!
বঢ়িয়া আৰু সেইটোৱে বঢ়িয়া বুত
অঁ তাতেতে ফটো তুলিব ভাল লাগে। বঢ়িয়া চিনাৰী
জাগা ভাল লাগে ।
বঢ়িয়া জেগা।
উম।
উম।
কি বা সাইছে? কিমানমান ডাঙৰ এই? কিমান মান ডাঙৰ এৰিয়া?
এ বহুত ডাঙৰ এৰিয়া চাই শেষ কৰিব নোৱাৰি।
চাই শেষ কৰিব নোৱাৰি নেকি। সেই নেকি পাৰ আৱত নকি।
পাহাৰৰ আৰত।
অ অ।
যদি শাল এটা আছে গা ছা ধুৱা বঢ়িয়া' ততি শাল। শাল এটা আছে গা চা ধুোৱা বঢিয়া।
মানুহ গিলে তাতে পিকনিক চিকনিক খাবা যায় নেকি?
অ বহুত মানুহ যাই পিকনিক খাবা চিজিন আহলি। মানুহ ভৰ্তি হৈ যায় আৰু মানুহৰ কামটো যায় নাই
মদম কানডে মদম কানডে পা পৰা যাই পাছিলো।
অঁ।
ৰম ন সাত যাই পিকনিক খাব যাই মন্দিৰে
অ আছে ভাল লাগে যায়।
অঁ।
নাই পিকনিক খাবা যায় ভাল লাগে।
উম বগৰী চগুৰী গাজ আছে ন তাতে।
অ, বগৰী গাছ আছে আমৰ গছ আছে কি লাগব চব পাবি '